অ অ মোৰ মাতটো আপুনি শুনিব পাৰিছেনে হয় পাৰিছো। আপুনি ভালে আছে। হয় মই ভালে আছো। আপোনাৰ, মইওঁ ভালে আছোঁ আৰু হয় আপুনি।
ই।
এটা গুৰুতপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছো। হয়, বিষয়টো হৈছে যে অসমীয়া ভাষা আৰু সংস্কৃতিৰ হয়। ওম। আমাৰ পৰিচয় আৰু গৌৰৱ হয়। আচলতে আহ ভাষা হয়, সংস্কৃতি হৈছে অঁ কোনো এটা জাতি কোনো জাতিৰ এটা আদন হয়। যি জাতিৰ নিজস্ব ভাষা সংস্কৃতি থাকে। সেই জাতিয়ে নিজৰ স্বকীয় পৰিচয় বজাই ৰাখে হয়। অসমীয়া ভাষা আৰু সংস্কৃতি অসমৰ জনগৰ ফলত হয় ঐতিয্য আৰু অস্তিত্বৰ প্ৰতীক হয়। যুগ যুগ ধৰি। অ অসমীয়া ভাষা আৰু সংস্কৃতি
অসমৰ ইতিহাস
সাহিত্য সমাজ
ধৰ্ম আৰু জীৱন দৰ্শনৰ দৰ্শনক
সমৃদ্ধ কৰি হয়
অসম হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ধৰ্ম আৰু সংস্কৃতিৰ মিলনভূমি আচলতে এই বৈচিত্ৰৰ মাজতো অসমীয়া ভাষাই সকলোকে এক সূত্ৰত বান্ধি ৰাখিছে অসমীয়া ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় ই অসমবাসীৰ অনুভূতি চিন
আহা হয় আৰু জাতী জনতাৰ এক হয় হয়
এতিয়া আমি আহ আপোনাক জনাবলৈ বিচাৰ বিচাৰিম যে অসমীয়া ভাষাৰ উৎপত্তি কেনেকৈ হৈছিল অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে অকমান কবলৈ বিচাৰিছো অসমীয়া ভাষা ভাৰতৰ
তম প্ৰ আৰু সং্ হয় মূলত সংস্কৃত ভাষাৰ পৰা উোৱা প্ৰীন প্ৰাকৃতি বি হয় বিশেষ কথাাব অসমীয়া ভা ইতিহাস হয় মধ্যযুগৰ কোনো সাহিত্যক আৰু ধৰ্মীয় গ্ৰন্থ অসমীয়া ভাষা নহয় হয় হয় অসমীয়া ভাষাই সময়ৰ লগে লগে বিভিন্ন ভাষাৰ পৰা
গ্ৰহণ কৰি নিজকে অধিক সমৃদ্ধ কৰি তুলিছে অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে জানিবলৈ বিচাৰ আহ জনাবলৈ বিচাৰিছো অসমীয়া ভাষাৰ বিকাশত বহু মহান সাহিত্যক আৰু সমাজ সংস্কাৰকৰ
অৱদান হয়। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী-শ্ৰী মাধৱদেৱে অসমীয়া ভাষা আৰু সাহিত্যয়ৰ বিকাশত অপূৰ্ব অৱদান, হয়। তেওঁলোকৰ ৰচনা, ভাওনা, হয়। বৰগীত আৰু অংকীয়া নাটসমূহে অসমীয়া ভাষাৰ মাজত অধিক জনপ্ৰিয় কৰি আহিছে, হয়। অসমীয়া সাহিত্য বিষয়ে অকণমান কব বিচাৰিছো আপোনাক। হয়, নিশ্চয়। যে অসমীয়া সাহিত্য
ভাৰতীয় সাহিত্যৰ এক মূল্যৱান সম্পদ
অসমীয়া সাহিত্যৰ বিভিন্ন যুগ আছে, প্ৰাচীন যুগ এই সময়ত ধৰ্মীয়, হয়। আৰু আধ্যয়াত্মিক সাহিত্যৰ বিকাশ হৈছে, হয়। মধ্যযুগত শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ সাহিত্য এক যুগক সমৃদ্ধ কৰিছিল। হয়। আধুনিক যুগত আধুনিক অসমীয়া সাহিত্য উপন্যাস, গল্প
কবিতা
তা নাটক আৰু প্ৰবন্ধৰ বিস্তায়। হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ, হেম চন্দ্ৰ গোস্বামী আহ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি সাহিত্যক সকলে অসমীয়া সাহাত্যক এক
নত
উচ্চতালৈ। হয়। অসমীয়া সংস্কৃতি হৈছে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ এক সুন্দৰ সময়। হয়। অসমৰ সংস্কৃতিৰ মূল বৈশিষ্টয় হৈছে ঐ-ঐ
ক
সম্প্ৰীতি, অতিথিপৰায়নতা, সৰলতা, হয়। সনশীলতা, হয়। অসমীয়া সংস্কৃতিৰ বহু প্ৰতাবদী ধৰি বিকশিত হ হয়। আৰু আজিও নিজৰ স্বকীয়তা বজাই বিহু, আচলতে বিহু পছে অসমৰ জাতীয় হয়। অসমীয়া সংস্কৃতি ইয়াত এক ডাঙৰ পৰিচয় হৈছে হয়। বিহু অসমৰ জাতীয়, হয়। আৰু ই কৃষিভিত্তিক
লগত জড়িত।
হয়-হয়। বিহুৰ আচলতে তিনটা ৰূপ আছে। হয়। বহাগ বিহু, বহাগ বিহু হৈছে নতুন বছৰৰ আন আনন্দ। হয়। কাতি বিহু, হয়। কাতি বিহু হৈছে কৃষিৰ সংগী থোৱাৰ বাবে অ প্ৰাৰ্থনা কৰা হয়। আৰু মাঘৰ বিহু হৈছে শস্য চপোৱা উদযাপন কৰা হয়-হয়। বিহু অসমৰ ঐক্য আৰু ভাতৃতবোধৰ এক প্ৰতীক হয়। সংগীত আৰু নৃত্য অসমীয়া সংস্কৃতিৰ আহ অসমীয়া সংস্কৃতিৰ সংগীত আৰু নৃত্যৰ ক্ষেত্ৰতো অত্যন্ত সমৃদ্ধ, হয়। বিহুনৃত্য অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য। হয়। বৰগীত শংকৰদেৱ আৰু মধৱদেৱে ৰচনা কৰা বৰগীতসমূহক অসমীয়া সাংস্কৃতিক ঐতিহ্যৰ এক
অমূল্য সম্পদ।
হয়। লোকগীত সমূহ অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব লোকগীত আছে। হয়। আহ যিয়ে ৰাজ্যখনৰ সাংস্কৃতিক বৈচিত্ৰ প্ৰকাশ কৰে। হয়। অ অসমীয়া সংস্কৃতিৰ বিকাশত সত্ৰ আৰু নামঘৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয় সত্ৰসমূহ কেৱল ধৰ্মীয় প্ৰতিশিতি নহয়, ই শিক্ষা শিল্প সাহিত্য আৰু সংস্কৃতিৰ কে হয় নামঘৰত সমাজ ঐক্য, ভাতৃত্ববোধ আৰু আধ্যাত্মিক চেতনা কৰা হয়। অসমীয়া ভাষাৰ বৰ্তমান অৱ অ অসমীয়া ভাষাৰ বৰ্তমান অৱস্থা হৈ বৰ্তমান সময়ত অসমীয়া ভাষা, শিক্ষা, সাহিত্য, সংবাদ মাধ্য আৰু প্ৰশাসনৰ ক্ষেত্ৰত ব্যৱহৃত। হয় হয় সংবাদ পত্ৰ আলোচনী টেলিভিশন ৰেডিঅ' চলচিত্ৰ
ট্ৰ আৰু
ডিজিটেল মাধ্যমৰ জৰিয়তে অসম হয় কিন্তু আৰু বিদেশী ভাষাৰ প্ৰভাৱৰ ফলত অসমীয়া ভাষাৰ সন্মুখ কিছুমান প্ৰত্যাবান দেখা গৈছে হয়, ভাষা প্ৰয়োজনীয় হয় ভাষা যদি কোনো জাতিয়ে নিজৰ ভাষা পাহৰি যায় তেন্তে তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ো সেয়হে ঘৰত অসমীয়া ভাষা ব্যৱহাৰ কৰা উচিত। হয় অসমীয়া সাহিত্য পঢ়া উচিত হয় কোন প্ৰজন্মক অসমীয়া ভাষা শিকোৱা উচিত হয় ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰ বৃদ্ধিত
কৰিব লাগে,
হয়। অ আমাৰ ইয়াৰ এই বিষয়কত যুৱ সমাজৰো ভূমিকা গুৰুত্বপূৰ্ণ। হয় হয় অসমীয়া ভাষা আৰু সংস্কৃতি সংৰক্ষণত যুৱ প্ৰজন্মৰ ভূমিকা অ
ই গুৰুত্ব
হয় হয় তেওঁলোকে অসমীয়া ভাষাত কথা কব পাৰে। হয় নিশ্চয়, সাহিত্য পঢ়িব পাৰে। হয় সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। হয় হয়, সামাজিক মাধ্যমত অসমীয়া ভাষাৰ প্ৰচাৰ কৰিব পাৰে। হয় যুৱ সমাজে ভাষা আৰু সং সংস্কৃতিৰ ভৱিষ্যত লক্ষ্য। হয়, বিশ্বায়ন আৰু সংস্কৃতি বিশ্ব সংস্কৃতি হৈছে আহ যে বিশ্বায়নৰ যুগত বিশ চৰ দি বিভিন্ন সংস্কৃতিৰ লগত আহ পৰিচয় ঘটাটো স্বাভাৱিক। হয়, কিন্তু আধুনিক আহ গ্ৰহণ কৰাৰ লগে লগে নিজৰ ভাষা আৰু সংস্কৃতি পাহৰি যোৱা উচিত নহয়। হয় আমাৰ উচিত যে আধুনিক জ্ঞান আহৰণ কৰে, হয়, কিন্তু নিজৰ সংস্কৃতি আহ শিপা অত হয় কাৰণ যি জাতিয়ে নিজৰ সংস্কৃতি পাহৰে। সেই জাতিয়ে নিজৰ পৰিচয় হেৰুৱাই, হয় হয়, অসমীয়া ভাষা আৰু
অস্কিতি
কৃতি হৈছে অসমৰ জনগণৰ আত্মা। হয়, গৌৰৱ আৰু পৰিচয়। হয় হয়, যুগ যুগ ধৰি এই ভাষা আৰু সংস্কৃতিয়ে অসমৰ ইতিহাস সাহিত্য সংগীত নৃত্য আৰু সামাজিক জীৱনক সমৃদ্ধ কৰি আহি হয় বৰ্তমান সময়ত অসমীয়া ভাষা আৰু সংস্কৃতি সংৰক্ষন কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। হয়। বিশেষকৈ নতুন প্ৰজন্মই নিজৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱবোধ ৰাখিব লাগে।
হয়
হয় ভাষা বাচিলেহে জাতি বাচিব। হয় হয়, সংস্কৃতি বাচিলে পৰিচয় বাচিব। নিশ্চয়, সেয়েহে আহক আমি সকলোৱে একেলগে অসমীয়া ভাষা আৰু সংস্কৃতি সংৰক্ষন বিকাশ আৰু বিশ্বৰ আগত
উজ্জ্বলভাৱে উথাপ
অ উপস্থাপন কৰাৰ বাবে আগাঢ়ি যাও, হয় জয় আই অসম, জয় আই অসম। গতিকে আমি ভাবিছো যে আমি অ আপুনি এই বাৰ্তালাৰ পৰা নিশ্চয় উপকৃত হৈছে, হয় হৈছোঁ, নজনা কথা জানিবলৈ সক্ষম হৈছে, হয় হয়।
গতিকে আজি
আজিলৈ অ, ইমানে পুহে। হয়, মোৰ এই টপিক টো সামৰনি মাৰিছোঁ, অ, হয়, গতিকে ধন্যবাদ।